অ আচ্ছা।
এয়া আ আ আ ভাতকিটা বনাই মেলি।
অঁ অ অ।
এই আজৰি হৈছোঁ আৰু
মইও হেৰিয়ে গা চা ধুই আজি এয়া অসুবিধাই যে তাৰপিছত হেৰি গা বেয়া আজি তিনদিন।
ছি ই ই ই ই ই ই ই ই--অ অহ।
অ অ, গা-পা ধুই পেলাই এই কাপোৰ-কানি মেলি আজৰি হৈছো আৰু এতিয়া ভাতকেইটা খালে অ ঘৰ-দুৱাৰ মুচিবলৈ আছেইচোন।
আছে অঁ অ অ হৈ গেলো মোকেই ভাত বনালোঁ।
ভাত বনাইলা।
অঁ অ অঁ অ অ, ছোৱালী আছে নে খেলি
অ অ অ অ অ অ অ, বাপেকে কি কৈছে?
বাপেকে সৰু সুৰা এইবোৰ কামবিলাক ফেন এনে ৰুটিংবিলাক লৈ থৈ যে। সেই ঘৰতে সেইবোৰ ভাল কৰি আছে আৰু
অঁ অ অ অ অ।
উম উ উহ।
তাৰপিছত সেই।
চাহ-তাহ খোৱা হ'ল নে?
অ হ'ল হ'ল, হ'ল হ'ল হে হে। চাহ খালো খাই পেলাই তাৰপৰা আমাৰ বাকী বোৰে ভাতো খালে মই বোলো মোলৈ ৰৈ থাকিব নালাগে সিহঁতে খ
অ অহ।
হেৰি নহয় মই এই কাপোৰ-কানিখিনি মোকোলাই মেলিহে আৰু খাব পাৰিম। টুক হে হে, আজৰি হৈ খাই ভাল লাগে ভাতকেইটা। উম উ উ, দে এ এ এ তাৰ পৰা হেৰি এ এ এইটো কি কয় ভাত কিহে খালানো ল'ৰা ছোৱালীয়ে খাই বৈ আজৰি হ'ল ভাত পানী
অঁ অ অঁ
তাৰ পা সেই কিহে বনালানো ভাত
মই পটল আলু ভাজিলোঁ তাৰপিছত দালি বনালোঁ
অ
সেইয়াই
উম উম উম
অ মানে বনাবলৈ মন যোৱা নাই এফালে যোৱাৰ কথা আছে মামাহঁতৰ ফালে
অ
মামাহঁতৰ ঘৰলৈ যোৱা কথা আছে মামাৰ ঘৰ এটা আহিছিলে যে
অ অ
সি আজি যাবগে
অ' আজি যাবগে আইতা
অঁ
অ আজি মই সেই ঘৰলে যাম বুলি ভাবিছোঁ
অ অ পাছবেলালে
পাছবেলা অ গধূলা সময়ত
অঁ মই আহিছোগে এতিয়া নাযাওঁ অ
মই সেই ঘৰত যাম বৰতাও গাটো ভাল নহয়
অ থাকিবি নে
হেৰি অ জ্বৰ হৈছে
আকৌ
আকৌ অ
উম
তাকে সেই আজি মই যাম তাৰপা গৈ পেলাই যেনিবা উ কাইলে মায়ে গৈছে খেতিত খেটি উঠিব বুলি
অ, অ, ঠাকেইহে তাত আজৰি হ'ল তেতিয়াহ' এতিয়া টো একো কাম নাই
অ, নাই-নাই-নাই
উম,
নাই মানে এইবিলাক হাঁহ ছাগলী বিলাক আছে আৰু সেই এদিন আৰু মায়ে বৌ ছোৱালীয়ে চোৱা চিতা কৰিব আৰু
কৰিব সেইটো কৰিবই লাগিব এতিয়া নগ'লেও নহয় ন উম,
তাৰপা হেৰি উম, এইটো কি কয় ছাগলী কেইটাক হেৰি ভালকে ৰাখিবি পাই
অ, অ, অ, সেইহে
সেইবিলাকতে বহুত পইচা আছে
অ, ককা হেয়ালে পাহাৰলৈ গ'ল নি গৰু চৰাবলৈ
পাহাৰলে গ'ল তাকে আহি পোৱাহিয়ে নাই দেখোন
কৈছিলি নি
অ, অ, কৈছিলো-কৈছিলো
অঁ, অঁ, অঁ,
কৈছিলোঁ অ, অ, অ, অ, আনিব-আনিব-আনিব
অ, অ,
তব দিম ব আনিলে দেই
অ'। কয় দিবি।
আৰু আচাৰ অলপমান কৰি পেলাই এইবাৰ বেচিব লাগিব।
অ', দুইদিনৰ লগতে বনাম।
দুযইজনীয়ে লগতে বনাই
অ'।
অ', এতিয়া এই ঔটেঙা আচাৰও বনাব পাৰি তাৰপিছত আকৌ বাঁহৰ গাজৰ কলি ঔ টেঙাটো অ', আকৌ বাঁহৰ গাজৰও বনাব পাৰি আৰু খাৰলি
খৰলি বনাব পাৰি মানে, আছে বনাওঁ বুলি ক'লে উম, উম।
তাকে সেই উম কি কয় বনাবলৈ হেৰিয়া আজৰি এয়া হৈছো আৰু আজৰি উম মানে কাইলে পৰহি মানৰ পৰা বনাম আৰু।
অ', অ'।
ঔ
অ'।
উম।
ছাগলী তাগলী এআল দিয়া হ'ল?
অ', ছাগলী হেৰি বতৰৰতো আজি ডাৱৰীয়া হৈ আছিলে যে, বৰষুণত সিহঁতি নাযায় যে সেইকাৰণে আজি উলওাবলৈ থাকিয়ে গৈছে। এতিয়াহে এয়া উলিয়াইছে।
অ', অ'।
উম। আৰু হেৰি নহয় বৰষুণৰ দিনত এনে চিয়ৰি বাখৰীয়ে মানে, থাকেগে গৈ ঘাঁহ নাখায়।
অ', কিবা চিয়ৰি বাখৰিয়ে থাকে পেট নভৰেনে কিয়ে নে সিহঁতৰ।
হয় নে কি এনে অ', তাৰ পৰা এতিয়া এই পাত চাত অলপমান চিঙি মেলি এই কঁঠাল পাত গমাৰি পাট এইবিলাক দি দিব আৰু সিঁহতি পুৰা খাব আৰু যেনিবা এতিয়া।
খোৱা পেটটো ভৰি থাকিলেই নিছিয়ৰে।
নিচিয়ৰে-নিচিয়ৰে।
ভুক থাকিলেহে চিঞৰি
তাতে হেৰি ডাঙৰ ডাঙৰ মানে খাচী কেইটামান আছে মোৰ।
অ'।
সেইকিটাকৌ আকৌ ভালকে খোৱাটোৱ দিব লাগিব যে।
অ'।
নহ'লে হেৰি নহয় সিহঁতৰ পেট নভৰে।
অ', অ'। তাকেহে আজিকালি চব ভেজালে আহিলে ও সেইবোৰ চব খালেই দেখোন গেছ হয়।
সব বস্তুৱে ভেজাল আজিকালি।
উম।
মাত্ৰ ভেজাল নোহোৱা পাৰতোৱেই।
অ'।
হয় নহয়?
সেইটোকে অ'।
উম পাৰটোৱে মানে অ' মানে ভেজ ভেজাল নোৱাকে আছে নেকি পাৰ চৰাইটোৱে।
সেইটোৱে।
মাছটো ভেজালেই আজিকালি।
উম',। পুখুৰী মাছটো বাদে বাকীটো খাবলৈ মন নাযায়, চব মেডিচিন দিয়া হেই দিয়া এইবোৰ বিশ্বাস নাই।
নাই নাই নাই কৰ'বা পৰা লোকেল মাছ অকণ কিনি আনিলেও সেইটো ভেজাল।
ভেজাল, ভাল নালাগে খাই কিবা।
কিন্তু তই নিজৰ ঘৰত পুখুৰীত জিওৱা মাছটো, নিজে জান নহয় কি দিছ। কিনাই দিয়া সেইটোৱে বাৰু ভেজাল নহয় ভাবোঁ আও।
সেইটোকে সেইটোৱে কি খায় ভাল লাগে।
উম',।
উম', কিন্তু দোকানৰ পৰা অনা যিমান ল' লোকেল মাছ হলেওঁ কিবা খায় ভাল নালাগে।
নালাগে নালাগে ভাল নালাগে সেইটো বস্তু খাই। নাই সোৱাদ নাথাকে, লোকেল হলেওঁ সোৱাদ নাথাকে। এতিয়া আমাৰ একদম ফ্ৰেছ মাছ খাইছো আৰু যেনিবা এই নদীত যে যিকেইটা ওলাই।
অ', সেইকেইটা কি ধুনীয়া ডাইৰেক্ট ধৰি আনে, এতিয়া দুখ দোকানত বা কিমান দিনৰ আগতে, মানে মৰি থাকিলেও ফ্ৰিজত বৰফত ভৰাই থৈ দিয়ে।
থৈ দিয়ে আৰু আমাৰ এতিয়া ভিনদেউ যিখিনি মাছ ৰাতি ৰাতি কালি যাবলৈ সময় নহ'লে বাৰু। ব্ৰইলাৰ বেজি দিয়াৰ কাৰণে, উম' এনেইতো বহুত মাছ আনে। আনি থাকে আৰু মানে ওলাই গ'লে আহেই নহয় এওঁৰ লগত। অ' জীয়া জীয়া মাছ, গৰৈ মাছটো জীয়াই আহি থাকে। পুঠি মাছ চুঠি মাছবিলাক অকণমান পৰিলে হেৰি হৈ যায় আৰু। কিন্তু গৰৈ মাছটো পুৰা আনি আকৌ জীয়াই থওঁ বুলি আমি দুদিন জীয়াই থৈ দিওঁ।
ডাঙৰ ডাঙৰ গৰৈ নে?
ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ গৰৈ পায় তাকে, সেই সৰু হ'লে কেতিয়াবা যদি সৰুকৈ পায়। ধৰি লওঁ উম বাচিবলৈ আমনিও লাগে আৰু জীয়াই থৈ দিওঁ।
অ', হয়তো।
উম', জীয়াই থৈ দিলে ধৰি লওক আকৌ পাছদিনাখন বেলেগ নৰসিংহ, ভেদাইলতা অ' জুলুকি জুলুকি মাৰ আমি হেৰি কৰো নৰসিংহ, ভেদাইলতা। এনেকুৱা আৰু সেইবিলাকৰ লগতো জোল খাওঁ।
সেইবোৰ লগতে খাব লাগে।
অ', এই ক'লা মাছটো মই হেই অ' ক'লা মাছটো সেই তেনেকুৱা বস্তু লগতে খাওঁ।
অ', এই কাঠ মাছটো সেইবোৰৰ লগতে মিলে, উম',।
আৰু ধৰি ল' এতিয়া গৰৈ মাছ পাব বুলি টো আমি নাজানো ধৰি লওক, ওলাই গৈছে মাছলৈ। তাৰপিছত সেইদিনাখন ধৰি ল' আমি বস্তুবিলাক টো আমি গোটাই নথওঁ। নৰসিংহ, ভেদাইলতা সেইকাৰণে এ' জীয়াই থৈ দিওঁ। জীয়াই থৈ দিওঁ থৈ পেলাই পাছদিনাখন অ' ভেদাইলতা, নৰসিংহ এইবিলাক গোটাই লৈ পেলাই জোল বনাই খাওঁ। আৰু তাতে মাগুৰ অ' তাতে মাগুৰ মাছো পাই যে। ভাল ভাল আৰু মাগুৰো পাই নহয়, ভিনদয়ে মাগুৰো পায়। মাগুৰ মাছ
অ', মাগুৰ মাছো পায় ন'?
উম, পাই পায়।
উম
উম, উম অ', ইয়াৰ ইয়াৰ এনে ইয়াৰ ব্যয় বাৱসাই বোৰ কেনেকুৱা চলিছে ইয়াৰ এই হেৰি বিলাক?
এতিয়ালৈ ঠিকে আছে বাৰু দেই অঁ', ঠিক ঠিকে আছে এতিয়ালেকে চলি আছে ভালকে বাৰু।
অ', অ', হক চলি থাকিলে ভাল লাগে মনটো।
অ', সেইটোয়ে এতিয়া ঘৰতে কৰি আছে ৰিপিয়েৰিঙৰ দোকানটো মানে ষ্টাৰ্টিং হোৱাগে নাই বস্তু খিনি আনি আনিবগে লাগিব যে তাত ল'ৰা বোৰ এতিয়া পথাৰে চথাৰে লাগি আছে আকৌ কোনফালে কৰিবনো।
হয়।
পইচা পাতি মানে ভালকে যোগাৰ হ'লে চবখিনি আনি পেলাই এমাহতে
উম, উম।
উম, একেবাৰে অপেনিংটো কৰি দিম আৰু
অঁ', অঁ'। তাপা হেৰি এটো কি কয় উম, মা ঠিকে আছেনে ঘৰৰ
আছে আছে তহতৰ মা ঠিকে আছেনে?
অঁ', আছে আছে। আছে তাকে হেৰি উম
এতিয়া মায়ে ভাত বনাই আছে চাগে?
অ', মায়ে ভাত বনালে বনাই এহেঁতে চবেই খালে। দেউতা দেউতা পাহাৰলৈ গ'ল গৰু দিবলৈ গ'ল অহাই নাই।
অহ। থৈ পেলাই আকৌ গৰুগিটা আকৌ আনেগে মানে গধূলা
থৈ গুচি আহে তাপা আকৌ সন্ধিয়া সময়ত গৈ পেলাই আনেগে। আমাৰ এই আমাৰ নিজৰ নিজৰ লোকৰ গৰু নিনিয়ে।
আগতে চবৰে নিয়ে নি বাৰু?
আগতে তেনেকে পাল আছিলে।
অ', পাল পাতি পাতি যে দিয়ে।
পাল পাতে অ', আজি ধৰি ল পালত যেনিবা আজি পালত দি দিয়ে আজি আমুকৰ ঘৰৰ পাল আছে আজি কাইলে বোলে ত নেক্সট সিহঁতৰ ঘৰৰ পাল আছে। তা পা সেই তেনেকে তেনেকে এঘৰ এঘৰকে পৰে যেনিবা।
আগতে আমাৰো পাল আছিলে পাই আগতে এতিয়া যে একোৱেই নাইকিয়া হ'ল।
অ', তাৰ তেনেকে দি দিয়ে আউ এঘৰেই গোটেই গৰু সোপা যেনিবা চৰাবলে লৈ গুচি যায়গে
উম
এতিয়া আমাৰ এতিয়া ইয়াত যেনিবা এতিয়া যেনিবা এইটো নহয় আৰু নিজৰ নিজৰ গৰু নিজে নিজে নিয়ে।
অ', অ', অ সেইটো কথা।
তুমি নিজৰ গৰু নিজৰ বোলে আজি ক'বাত কাম আছে এৰাল দি থৈ আহো। বোলে আজি এটা জেগাত সোমোৱাই থৈ আহিছো। টো, উম, আজি বোলে এটা জেগাত সোমাই থৈ আহছো আউ, এটা গধূলাই গলেই হল আউ এনেকুৱা আউ
হয় হয়
এতিয়া বাৰু, ঠিকেই আছে এতিয়ালেকে বাৰু, গৰুগিটা ধুনীয়াকে থৈ আহে সিহতেও খাই বৈ পেলাই, অ', ভাল ভাল সেই
গৰুগিতা কাৰনে চিন্তা নাই অ'।
অ' এতিয়া তাতে ধুনীয়াকে, অ'। এতিয়া, এতিয়া দে ককাই তাত থৈ গুচি আহিলেগে, তাৰ পা- আকৌ গধূলা সময়ত আনিবলৈ বুলি গুচি গ'ল।
অ'।
তাৰপৰা লগতে লৈয়ো আহিলে আও।
সেইটোকেই তাত একো অসুবিধাই নাই।
অসুবিধাই নাই, তাত ধুনীয়াকে মুকলিকে চৰি থাকিলে গৰুকেইটা।
সিহঁতৰ অভ্যাস হৈ গ'ল চাগে গৰুকেইটাও।
অ', গধূলা সময়ত সিহঁতে, গধূলা সময়ত সিহঁতে চাইথাকে বাটলে হেনো ওলাইছে নাই নিবলে।
অ হয়তো। অ' বুজি পায় নহয়।
খেতি পথাৰ কাৰবাৰ অ', খেতি পথাৰ কাৰবাৰ বোলো অনিষ্ট কৰিছেহি কিবা কি-
এই তেনেকুৱা গৰু হ'লে ভাল অ'। বুজি পালা?
উম। মো মোক যে মোক যে ঘৰৰ পৰাও যে বগা গৰু এজনী দিছিলে যে, হেল্ল', অহ সেইজনী সেইজনী গাভিনী গাভিনী।
অ', এতিয়া গাভিনী হ'ল, অ' হওক দে।
হ, তাৰপৰা আমাৰ ইযাৰ ইয়াত যিজনী আছিলে- সেইজনীও গাভিনী আৰু মই আমাৰ ঘৰৰ পৰা অনাজনীও গাভিনী। এতিয়া হলেগে আকৌ দুইজনী লগতেই হবগে গাখীৰ। এতিয়া নথকাত আকৌ এজনীও নাই। হেহেহে
অ', তেনেকুৱাই হয়।
অ', এতিয়া হলেগে দুইজনী হবগে, এ অকমান অগা পিছা হব, এই আমাৰ এই ডাঙৰজনী- গৰু।
উম।
যিজনী ডাঙৰ গৰু সেইজনী সেই উম অলপমান আগতীয়াকে জগিব।
অহ।
এই আমাৰ ঘৰৰ পৰা অনাজনী এই অকমান পাছত জগিব।
অ', অ'। অকমান ইজনীৰ বা গাখীৰটো আদায় হলে সিজনী খাব- পৰা তেনেকুৱা হ'ব লাগে। এতিয়া এভেইলেবল হ'ব নহয় ঘৰতে আৰু গা- খীৰো। আকৌ খীৰাবলেও কোনে খীৰাই গাখীৰ?
আমাৰ হেৰি এ, বেছিকে ভিনদেৱেহে খীৰাই বাৰু ককাই খীৰাই ভিনদেও খীৰাই। কিন্তু আজিকালি ককাই হাতৰ পৰা নোৱাৰে। অহ।
তই নোৱাৰ নহয় খীয়াব?
এহ, মই নাজানো।
ভয়ো লাগে ন'?
অ', কিন্তু এই উহাৰখন মই চুই মেলি থাকো বাৰু, কিন্তু হেৰি-
লাহে লাহে হেৰি হেৰি কৰিব পাৰিবি আৰু। উম, অলপমান চিনাই মৰম লগা- ব লাগিব মানে, হেৰি- চুই চুই অকমান, সেই তেতিয়া পিছলৈ দিয়েগে।
লগাই থাকো। হাত লগাই থাকো এই মাজে সময়ে।
অ। হ'ব বাৰু ঠিক আছে দে আমিও ভাত খাওঁ, ভাত হৈ গ'ল যে। তয়ো, ভাত খাওঁ পাছত ফোন কৰিম, দে। উম,
অ, পাছত কৰিবি।
অ, অ, ঠিক আছে।